শুনিছাঁনে এতিয়া। হেল্ল'। অ', এই মাতটো কি নেটৱৰ্কৰ কাৰণে মানে অকন অকণ দিগদাৰ হৈ আছে শুনাত। শুনিছাঁ এতিয়া। হেল্ল',
শুনিছাঁ!
অ', এতিয়া শুনিছোঁ, তুমি লৰচৰ নহ'বা। সেইখিনি জেগাৰ পৰা। তুমি বোলো য'তে আছা, ত'তে থাকা। লৰচৰ নহ'বা ও, নহ'লে দিগদাৰ হয় টাৱাৰটো।
অ। এ মানুহ গাড়ী চাৰি আহিলে অকণ আঁতৰি দিওঁ যে।
অ।
সেই কাৰণে।
এতিয়া ৰন্ধা বঢ়া কি কৰিবা মাটি দালি আৰু কি?
মাটিদালিকে টেঙা দি বনাই দিওঁ নেকি, আলু পিটিকা, ভাত বনাই দিম।
অ অ এই গৰমত উম
উম প্ৰথমতে খাৰ বনাম বুলি ভাবিছিলো।
অ আমাৰ খাৰ খোৱা হোৱাই নাই অলপ দিন আমাৰ সেইয়া ঔ টেঙা খাম দালিত দি।
অ।
কলমৌ, ঢেকীয়া ভাজি আও।
এয়াও, অ।
এবিলাক কে ভাল লাগে খাই ন? উম উম।
ৰ'দটো কেনেকৈ ওলাইছে চোৱাচ-
এই পকাত যে তুমি বাহিৰত ভৰি দিবই নোৱাৰা একে ভই পুৰি নিয়ে।
অ অকণমান কমা নাই।
উম।
ওপলৈ চোৱাচোন আকাশখন একে ফটফটীয়া হৈ আছে।
অ পুৰা একদম মানে অ দেখি ভাল লাগে কিন্তু সেই ৰ'দডাল তাপটো যে
তুমি ৰ'দত আহঁত গছত চাবাচোন কেনেকুৱা আহঁহঁত গছৰ পাতখিনি একে জিলিকি থাকে।
অ।
আমাৰ ঘৰৰ ওচৰতে ডাঙৰ আহঁত গছ এডাল আছে। মই বহি থকাখিনিৰ পৰা দেখিছোঁ পাতখিনি ৰ'দত চিকমিকাই আছে ইমান ধুনীয়া, দেখিয়ে ভাল লাগি গৈছেচোন।
অ সেই আহঁত গছৰ তলত বহিও বৰ ভাল লাগে নহয় বতাহতো বৰ ধুনীয়া।
অ দূৰত আছে গছডাল মই ঘৰৰ পা দেখিছো।
অ।
ৰ'দৰ হেৰিটো মানে পৰি আছে যে পাত খিনি ধুনীয়া চেলি চেলিয়া নহয় জানো?
অ।
ধুনীয়াকে জিলিকি আছে। এ এনেকুৱা ৰদত কি ওলাই যাম ঔ। টাউনলৈ যে যাম বুলি ভাবিছিলোঁ, মোৰ ছাতি এটাও কিনিব লগা আছে। এ তোমাৰ লগত যে কিনিছিলোঁ ছাতিটো সেইটোহে আছে গৈ।
অ।
এটা ছাতি হেৰি হৈ আছে খোলা নোযোৱা হৈ আছে সেইটো সেই ভাল কৰিম বুলি ভাবি আছোঁ সেইটোও ভাল কৰিবলৈ যাব পৰা নাই।
অ মোৰো এই ছাতি এটা দানডি এডাল ভাঙি আছে তাকো ভাল কৰিব লাগে ৰ'বা।
ছাতিটো মোৰ ধুনীয়া হৈ আছে, ভাঙা নাই। কিন্তু সেইডাল টানি দিলে খোলা নাযায় দীঘলকে ওলাই নাহে, দান্দিদাল যে
সে নহয় কাম এটা কৰিবাচোন তুমি নাৰিকল তেল দি দিবাচোন।
অ।
নাৰিকল তেল দিবাচোন, অ নাৰিকল তেল দি পেলাই খোলা যাব অ' তুমি অকমান তানী পেলাই অকমান হাতেদি কোলা নমা কৰি দিবা তেতিয়া ঢিলা হৈ যাব।
অ', এই আমি যে চে হেৰি পৰা কিনিছিলোঁ সেইটো ছাতি। চেণ্ডেলৰ দোকানখনৰ পৰা নহয় নহয় চেণ্ডেলৰ দোকানৰ পৰা যে কিনিছিলোঁ ডেৰশ দি
অ'।
লাও চা সেই ছাতিটো ছতিটো ধুনীয়া হৈ আছে।
তেল দিলেই কোমল হৈ যাব।
অ'।
বহুত দিন ব্যৱহাৰ কৰা নাই চাগে সেইটো।
এই নাই সেই হেৰীয়ে নিছিলে আমাৰ এই সৰুজনীয়ে লৈ গৈছিলে। নিওঁতে কি হ'ল জানো সেইডাল খোলা নোযোৱা হ'ল নোযোৱাৰ পৰাহে। তেনেকে আছেই মই বোলো জাহনবীয়ে চাতি তাতি ভালকৰি থাকে জাহনব ভাল কৰিবলৈ যাম।
অ', অ'।
সেই তেনেকে ভাবি আছো আৰু আজিকালি য'তে ত'তে নবহে যে ছাতিৰ দোকানী।
উম অ'
সৰু বজাৰতে এখন আছে।
অ'।
আকৌ অকলে অকলে গৈ ভাল কৰিবলৈ ভাল নালাগে ন। উম লগত এজনী হ'লে ভাল লাগে উম দুজনী বা তিনিজনী লগ লাগি পেলাই এইখিনি। কৰিলে ভাল লাগে।
অ', ময়ো সেই তেনেকে চাতি তাতি টি যাম হলে আকৌ এই বেগৰ চেন বিলাক তোমাৰ বেয়া হলে সেই নাৰিকল তেল অকন দি দিওঁ। কোমল হৈ যায় তেতিয়া ভাল হৈ যায়।
অ'।
কেৰাচিন তেলটো আজিকালি পাবলেই নাইকিয়া।
উ, কেৰাচিন তেল এশ বিছ টকা ডেৰশ টকা লিটাৰ।
লিটাৰ অ'।
আগতে কেৰাচিন তেল বিশ টকাত ত্ৰিছ টকাতে পায় অ', এই ৰিটেইলত দিয়ে যে।
অ', কণ্ট্ৰলত দিয়ে যে ৰিটেইলত আজিকালি নাই।
কালি নাই। যোনে যিমান আহে আনে আও কেৰাচিন তেল আহিছে বোলে কেৰাচিন তেল আনিবলৈ যাওঁ চাৰি লিটাৰ পাঁচ লিটাৰ। তেনেকে দিয়ে, চেনী দিয়ে।
উম, আটা দিয়ে।
অ'। আজিকালি যোৱা মাহৰ পৰা বন্ধ কৰি দিলে দিয়া নাই।
আগষ্টৰ পৰা দিব আকৌ।
আকৌ দিব নেকি আমি নাপাওঁ বাৰু নিদিয়েই মোৰ কাৰেণ্ট নাই।
আমি সে চাউল কেইটাহে পাই আছো এতিয়া অ' বনাই লবা এখন।
বনাব লাগিব।
উম।
তুমি চাউল সোপা কি কৰা, কন্তলৰ চাউল খিনি?
এই কচু কণ্ট্ৰলৰ চাউল খিনি ওচৰৰ মানুহ এজন আছে সিহঁতৰ মুৰ্গী আছে ঢেৰ সিহঁতে লৈ যায় বিক্ৰী কৰি দিয়ে।
অ'।
এনেই অলপ পাঁচ কেজি মান ৰাখাও আও পিঠাগুড়ি খুন্দিবলে।
অ।
এইখিনি বিক্ৰী কৰি দিয়ে।
মই এতিয়াহে ভাবিছোঁ মই কণতলৰ চাউল মুৰ্গীত খুৱাবলৈ বিচাৰি ফুৰো। তোমাৰখিনিকেচোন প্ৰতিমাহতে কিনি আনিব পাৰোঁ।
অ পাৰা আকৌ কৈ দিবা।
মই পাহৰি থাকো মই সেইটো মনলৈ নাহেই সেই দিকেনে গৈ থাক। কে দিগিনৰ লগত পুতুকে লৈ আহিব পাৰিব সেইকণ উলিয়াই।
অ-অ। অ' সিইটো আমাৰ এইফালেদিয়ে অহা যোৱা কৰে কেতিয়াবা।
সেইদিনা মই হেৰি চল্লিছ কেজি কিনি আনিছোঁ।
অ।
কনতলৰ চাউল বিচাৰি বিচাৰি আৰু চলিচ। কেজিয়ে যাব দুমাহমান ইয়াৰ পিছৰ পৰা মই তোমাৰ তাপৰা লৈ আহিব লাগিব ৰব তুমি আমাৰ এইখিনি শেষ নোহোৱালৈকে। তুমি পালে এইখিনি বেছি থাকা বাৰু। তাৰপিছপা তোমাৰখিনি বেলেগত নিদিবা আৰু মই বেলেগত বিচাৰি নোপোওঁ আৰু। মোৰ এতিয়াহে মনত পৰিছে কথাট।
অ।
আকৌ ঘৰত খোৱা চাউল ইমান দামী চাউল সেইখিনি দিবলৈ মন নাযায় নহয় মোৰজী।
অ জি দাম।
যি দাম চাউলৰ। আও চাউলকিটা দেখ। খিলে ভাল লাগি যে কণতলৰ চাউল খিনিও কেতিয়াবা ভাল আহে ধুনীয়া।
ভাল আহে অ ভাল আহে এই পিঠাগ গুৰি বনাই পেলাই এইবিলাক পিঠা চিঠা খাবলে। ভাল আৰু পানী পিঠা কিবা কিবি ভাজি পেলাই লাৰু চাৰু বনাবলে ভাল আৰু।
অঁ কেটলি মুুখত দিয়া পিঠা বনাই যে।
অ।
সেয়া বনাবলেও ভাল।
ভাল অ।
তাকেইমই এতিয়া বহি পেলাইহে ভাবিছো। ই ৰাতিপুৱা ছটা বজাতে ফোন কৰিছে।
তাৰপিছত।
উঠিলো নে নাই বুলি সি। চাৰিটা বজাতে শুই উঠি গা পা ধুই আজৰি বোলে।
আ।
এই মোমায়েকে সোনকালে গ'লগৈ যে ইছ। ইটোৱে এবাৰ গোচৰ দিয়ে আইতাইক সিটোৱে এবাৰ দিয়ে। ইটোৱে ক'ব আইতা। টিকলীয়ে মোক মাৰিছে সিটোৱে ক'ব আইতা। পিতা দাদা মোক মাৰিছে ।
ইহ
এনেই মানে যোগাৱা যোগোই কৰি থাকে যে ইটোয়েও যাব আইতাকৰ ওচৰত সি তু যাব। এতিয়া যতে ককাকৰ ওচৰলৈ যাব, দুয়োটাই যাব দৌৰি কোনে আগত গৈ ক'ব পাৰেগৈ।
তেনেকুৱা আৰু।
তাকে
তাকে আনিবলৈ যাবলৈ এতিয়া এলাহে লাগিছেচোন এনেকুৱা ৰ'দ।
কেতিয়া যাবা আজি নে কাইলৈ?
আজিয়ে যাম কাইলৈ তৰ নাটকৰ হেৰি আছে যে।
অ গুচি আহিবাগে?
আজি নাহো কাইলৈ ৰাতিপুৱা আহিম।
এ এনেকুৱা গৰমত ৰাতিপুৱা জোৰতে আহিবলৈ ভাল অ কৰবালৈ গ'লে কৰিলে।
অ এইকেইটা ৰ'দত আচাৰ বনাবলৈ ভাল হৈছে অ। নেমু আচাৰ বনাবলৈ জানা নে তুমি?
সেইটোহে নাজানো
কেনেকৈ বনাই মোৰ ময়ো বনাই পোৱা নাই। মোৰ পকা নেমু এশোপাহমান আছে কালি মা মমায়েকে আনিছিলে। অ আছ, কাজি নেমু
অ।
কাজি নেমু আচাৰ বনাই নহয়।
অ গল নেমু আচাৰ বনাও কিন্তু এই কাজি নেমু বনাই পোৱা নাই আজিলৈকে।
গোল নেমুনো কেনেকৈ বনোৱা?
এই আচাৰ মানে কি এই নেমু নেমুটো ভালকে ধুনীয়াকে ধুই পেলাই ওপৰৰ বাগলিটো চুচটো গুচাই, আকৌ এবাৰ ধুবা, ধুই পেলাই নিমখ নিমখৰ পানীত এক ৰাতি তিয়াই থবা। থৈ পেলাই সেইটো পিছদিনা অ চুচটো গুচাই দিব লাগে। এই গুচালেও হয় নুগুচালেও হয়। ৰ'দত দি পেলাই ৰ'দ দিয়াৰ পিছত যেতিয়া নেমুকেইটা নিমখ খিনিয়ে কাপ খুৱাই ধৰিব অকমান ফৰফৰয়া হ'ব তেতিয়া তুমি চিচাৰৰ বৈয়ামত ভৰাই থৈ দিলে সেই নেমু কেই
কৰিব লাগে আকৌ এবাৰ কোৱাচোন, আকৌ এবাৰ কোৱা।
তুমি প্ৰথমতে নেমুকেইটা ভালকে ধুই ল'বা, লৈ পেলাই ওপৰৰ বাকলিটো চুচটো গুচাই দিবা। এই যেনেকে আমি গাজৰৰ চুজ গুচাও তেনেকে পটলতৰ গুচাই পেলাই ধুনীয়াকে আকৌ এবাৰ চাফাকে ধুই লৈ পেলাই এই নিমখত নিমখ অলপ সানিবা। নেমুকেইটাৰ হিচাপত নিমখ সানিবা আউ তোমাৰ হিচাপত, সানি পেলাই ধুনীয়াকৈ ৰ'দাই থৈ দিবা আৰু নিমখৰ সতিয়ে অ গোটাই গোটাই তাৰপিছত তুমি সেয়া নিমখ সোপা এৰাত এ-এৰ'দ ভালকে পোৱা পিছত পিছদিনা তুমি সেই নিমখ খৰ পৰা উঠাই পেলাই বৈয়ামত ধুৱাই পেলাই ৰ'দাই থাকিবা আউ সেই গোল নেমুটো পৰাই ৰস ওলাই ওলাই ওলাই ওলাই জহি গৈ পেলাই সেইখিনি মানে এনেকুৱা এটা ধুনীয়া ঔষধ হয়গৈ তুমি কেতিয়াবা তোমাৰ লেট্ৰিন হ'লে কিবা পেটৰ অসুখত-চসুখত হ'লে সেই তাৰপৰা অকণ দি ভাতকেতা খাই দিলে তোমাৰ ভাল হৈ যায়। সেইটো এটা ম ভাল ঔষধি গুন আউ।
আনিব লাগিব ৰবা নেমু নহ'লে এই নেহেৰু পালি বজাৰৰ পৰা
অ।
মই আজিহে জানিছোঁ মোৰ পকা হেৰি নেমু আছে কাজি নেমু।
অঁ
এসোপামান
অ'
সেই বিয়াত টনাও আছিলে তাৰপিছত আকৌ কালি মোমাইকে ওলাই আহিলে মই সুপা মই ইমান সোপা নেমু কি কৰিম বোলো।
অঁ
পকা নেমু বেয়া হৈ যাব ঢেৰ দিন থাকিলে ফ্ৰিজ থাকিলে মই ফ্ৰিজতে ভাত থৈ দিছো সেইটো তেনেকেই বনাই বছ লাগিব চাগে গুলনেমুটো হেৰিত দিয়া হয় ইয়াত যেনিবা হেৰিত দিব লাগিব মছলা মা মছলা তেল চল এইখিনি দিব লাগিব অঁ অঁ বনালেই ঘৰত বনোৱা আচাৰখিনি খাই ভাল লাগে হয়নোই আচাৰ কণ ভাতৰ লগত কিনা আচাৰ কাৰণে নিমখেই চোকা হ'ব
এই ভাল নালাগে কিনক কিনা আচাৰটো পৰাপক্ষত খাব নালাগে বুইছানে।
অঁ তাকে মই ভাবিছো ঘৰতে বনাই থৈ দিও বোলো হেৰি অকন বনোৱা হয় আছে কিন্তু জলফাই আছে কেতিয়াবাতে কেতিয়াবাতে মানে ঠাণ্ডা দিনত বনোৱা আছিলে আৰু
অ এই আচাৰ বিলাক এবছৰলে বনাই খাবা এবছৰকে বেছি হলে পেলাই দিবা।
অঁ পেলাই দিওঁ এই এইবাৰ ঠাণ্ডা দিনত বনোৱাহে সেইখিনি এতিয়া গৰম দিন পৰিছে এতিয়া খাবলৈ ভাল হ'ব আৰু
অ এনে গৰমত আচাৰ অকণ হ'লে ভাতকেইটা খাবলৈ মন যায়।
টেঙা অকণ হ'লে
উম
যি টেঙাই নহওক আৰু চাটনি অকণ হ'ব লাগে আচাৰ অকণ। সেইকেইটাই ভাতকেইটা খাই ধুনীয়া লাগে।
তাতকৈও যে তোমাৰ সেই পানী ঢালি থোৱা ভাতকেইটা বেছি ভাল লাগে।
অঁ
ঠাণ্ডা হৈ থাকে সেইকেইটা ভাত খালে তোমাৰ পেটটোও ঠাণ্ডা হৈ থাকে।
তাকে মই বোলো আচাৰখনণকে বনাই থৈ দিওঁ আৰু এই ৰ'দ দি থাকোঁ তেই একেটা ৰ'দতে শুকুৱালে ভাল হয় হনে আচাৰ য আ চাই বনাওঁ একেটা ৰদতে মানে হেৰি হ'ব লাগে পানীখিনি সৰ জৰ জৰীয়া হ'ব লাগে।
অ
মই নেমু আচাৰটো বনাই পোৱা নাই একে এবাৰো বনোৱা নাই মানে সেইকাৰণে সুধিছোঁ তোমাক কেনেকৈ বনায়?
অ
জানা নেকি বোলে এই বগা সৰিয়হ আছে সৰিয়হ দিব পাৰে ন তাত?
তে টেঙাত সৰিয়হ দিয়ে নে নিদিয়ে?
নেজানো এতিয়া দিয়ে অকনমান হবলা অ বনাই চাব লাগিব এটা সৰিয়হ দি এটা সৰিয়হ নিদিয়াকে
অ
উম হ'ব দিয়া ন।
অ হ'ব দিয়া ৰাখা